নাই! নাই! অ আজি এটা বিষয়ে কথা পাতিব লৈছিলো। অহ হয় নেকি? কি বিষয়ে কথা পাত তিম বুলি ভাবিছিলা? আমাৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে। অ, হয় নেকি! কি মই পিছে আমাৰ গাঁৱৰ কালিলে আহ', বিহু অনুষ্ঠান এটালৈ গৈছিলো। ইমান আনন্দ আৰু উৎসাহ দেখি একে মনটো একেবাৰে ভাল লাগি গল।
সঁচাকৈ নেকি! কি কি দেখিলা তাতে আৰু ব
আ বহুত ধুনীয়া দৃশ্য দেখি খিলো ডেকা গাভৰুৱে বিহু নাচ নাচিছে। ঢোল, পেঁপা, গগনা আ ঢোল, পেঁপা, গগনা আৰু টকাৰ এ টকাৰ সুৰেৰে চাৰিওফালৰ চাৰিওফাল আহ মুহিত মূহিত কৰি তুলিছে।
বাঃ বিহুৰ বিষয়ে হৈ যায় ন? সকলো ফালে আনন্দ বতৰ বিয়পি পৰে, ধুনীয়া ধুনীয়া। সেইবোৰ দেখিব পাৰি ন? ঠিক কৈছা বিহু কেৱল এটা উৎসৱ নহয়, ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু জাতীয় পৰিচয়ৰ প্ৰতিক। হয় ৰঙালী বিহু কঙালী বিহু আৰু ভোগালী বিহু। তিনিওটা বিহুৰ নিজা নিজা তাৎপৰ্য আছে।
ৰঙালী বিহুৰ বিষয়ে অলপ কবাচোন তুমি জান তুমি যদি ভালকৈ বহলাই কব পাৰা।
অ' নিশ্চয় ৰবা ৰঙালী বিহু বা আহ ৰঙালী বিহুক আহ ৰা ৰঙালী বিহু আন এটা নাম বহাগ বিহু। অ', অসমীয়া নৱবৰ্ষৰ আৰম্
আৰম্ভণিৰ উৎসৱ আৰু
ৰ আ সময়ত এই সময়ত প্ৰকৃতিৰ নতুন ৰূপত সজে গছ গছনি সেউজ জীয়া হয় এয়া ফুল ফুলি উঠে।
আৰু তাৰ বিষয়ে কিবা জানানে তুমি বাৰু।
অহ
অ', কঙালী বিহুৰ কথাটো তুমি নিশ্চয় শুনিছাই ন। কঙালী বিহুৰ কথাটো তুমি নিশ্চয় শুনিছাই ন।
ক কঙালী বিহু কাতি মাহত পালন কৰা হয় সেই সেই সময়ত
থাকি পেলাই ভাল ফলাফলৰ কামনা কৰে হয় আহ ক কঙালী বিহুটো বাৰু আমাৰ অহ ভঁৰালত যিবিলাক ধা ধান নাথাকে সেইকাৰণে কঙালী বিহু বুলি কোৱা হয় আৰু পথাৰত চাকি বন জ্বলাই পেলাই আমাৰ শস্যৰ ভাল সেই উৎপাদনৰ কাৰণে কামনা কৰা হয় ভগৱানৰ ওচৰত
ভোগালী বিহুৰ কথাতো তুমি শুনিচাই চাগে ন আৰু
অহ শুনিছো ভোগালী বিহু বা মাঘ ভোগালী বিহু বা মাঘ বিহু শস্য চপোৱাৰ পিছত পালন কৰা হয় এই সময়ত ঘৰে ঘৰে খোৱা বোৱা ভোজ ভাত আৰু আনন্দৰ আয়োজন হয় উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ- ভাত খাই আৰু পিছদিনা মেজি জ্বলাই উৎসৱ পালন কৰে, মেজি জ্বলাই, তাত নানা ধৰণৰ পিঠা দিয়ে, পিঠা দিয়ে, মেজি জ্বলাই
চন শুনিবলৈ বৰ ভাল লাগিল, বিহুৰ লগত অসমীয়া খাদ্য সংস্কৃতিৰো গভীৰ সম্পৰ্ক আছে, নহয়নে?
নিশ্চয়, বিহুৰ সময়ত পিঠা, লাৰু, চিৰা, দৈ, গুৰ আদি পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। এই খাদ্য সমূহ অসমৰ ঐতিহাস প্ৰতিফলিত কৰে।
আ বিহু মানুহৰ, মানুহৰ মাজত একতা আৰু সম্প্ৰীতিৰ ভাবো বৃদ্ধি কৰে, নহয়নে বাৰু তুমি টো জানাই ন, অসমীয়া সমাজৰ বাবে বিহুৰ কিমান গুৰুত্ব।
অ', হয়, ধনী, দুখীয়া, ডাঙৰ সৰু সকলো মানুহ একেলগে উৎসৱ পালন কৰে, বিহুৱে মানুহৰ মাজত ভাতৃত্ববোধ মৰম আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তোলে। লগতে বহুত টো মৰম আনন্দই গঢ়ি তোলে।
হয় আৰু বৰ্তমান সময়ত আধুনিকত তাৰ প্ৰভাৱত বহু পৰম্পৰা হেৰাই যোৱাৰ আকাংক্ষা আছে যেনেকৈ কাতি বিহুৰ সময়ত আমি পথাৰত চাকি বন্তি জ্বলাইছিলোঁ, এতিয়া সেইবোৰ নাই। কাৰণ চহৰত বেছিভাগ কা খেতি পথাৰ নাইয়ে, গা, আৰু গাঁৱত গাঁৱত মানুহ বিলাক আজিকালি বাস নকৰে প্ৰায় পান নান ধৰণৰ জানিব পাৰিব অ', হয়। হয়, এ, যেনেকৈ বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক সংগত এনেও বিহুৰ সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুল ভূমিকা পালন কৰিব পাৰে, চহৰতো এইবিলাক কৰিলে, আ নতুন প্ৰজন্মই এইবিলাক শিকিব পাৰিব, ন'হলে বা আমাৰ জাতীয় উৎসৱ বিহুতো চিৰদিনৰ পৰা চিৰদিনৰ কাৰণে আমাৰ পৰা হেৰাই যাব।
আমাৰ সকলো দায়িত, আমাৰ সকলোৰে দায়িত্ব হৈছে বিহুৰ সঠিক ইতিহাস আৰু পৰম্পৰা আন
হয় ঠিকেই, কেৱল বিহু অসমৰ উৎসৱ নহয় সমগ্ৰ বিশ্বত থকা অসমীয়াসকলৰ হৃদয়ৰ উৎসৱ, যেনেকৈ হয়, অকল অসমতে আ আমাৰ অসমীয়াসকল নাইবা বাহিৰৰ দেশতো বহুত অসমীয়া বাস কৰি আছে। যোনবিলাক বেলেগ বিভিন্ন কামৰ বাবে বাহিৰলৈ যাব লগা হৈছিল, সেইবিলাকেও অ, মোৰ মতে আৰু বাহিৰৰ দেশত, বাহিৰৰ মানুহক আমাৰ বিহুৰ ৰ, বিহু উৎসৱটো বাবে অকণমান চিনাকি কৰাই দিয়াত। ত' আমাৰ অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ কথা।
হয়, সেইবাবেেই কোৱা হয়, বিহু আ-আছে য'ত অসমীয়া সংস্কৃতি আছে ত'ত। অসমীয়া সংস্কৃতিত গুৰুত্বই হৈছে বিহু। বিহু হৈছে, অসমীয়াৰ বহুতো মূল্যবান সম্পদ।
কি সঁচাকৈ বিহুৰ, নাম শুনিলে মনত আনন্দ উৎসাহ আৰু গৌৰৱৰ অনুভূতি জাগি উঠে নহয়নে, বাৰু
হয়, সেই আৰু বিহুৱে আমাক শিকায় একতা, সম্প্ৰীত এয়া আৰু আনন্দৰে মাজেৰে জীৱন অধিক সুন্দৰ হৈ উঠে। বিহুত আমি, ডাঙ, সৰু ডাঙৰক সন্মান জনোৱাতো প্ৰয় বিহুৰ আমি বিষয়ে, জানিবও পাৰো সৰু ডাঙৰক সন্মান জনোৱা, যেনেকৈ গৰু গা, ধোৱা
হয়, হয়, ঠিকে কৈছা তুমি, যেনেকা আহ, আমি বহাগ ব'হাগ বিহুৰ প্ৰথম দিনা গৰু বিহু পালন মাহ হালধিৰে, গা ধুৱাই।
হয়, হয় আৰু যেনেকুৱা আমি আমি পথাৰত গৈ চাকি-বন্তি জ্বলাও, বহুতো ধান-ধানৰ ভঁৰাল, ভঁৰালত গৈ চাকি-বন্তি জলাওগে। খেতি পথাৰত জলাও।
অ, অ, ঠিকেই একেবাৰে সেইয়েই বিহু হৈছে অসমৰ গৌৰৱ, অসমীয়াৰ পৰিচয়। আৰু আমাৰ সংস্কৃতি অমূল্য ধন।
বহুতো আনন্দ লাভ কৰিব পাৰো, বহুতো মৰম স্নেহ আদি। বিহুতো পাওঁ, আমি বিহুত খাদ্য বহুত ধৰনৰ নানা, ধৰণৰ খাদ্য খাব পাৰো, নানা ধৰ
আ